অ'।
অ', অ', শুনিছোঁ শুনিছোঁ। আছোঁ আৰু এনে বহি আৰু, তই কি কৰি আছা।
মইও আছোঁ এনে বহি বতৰতো কিমান বেয়া ন।
অ', বতৰটো ক'বই নোৱাৰি এতিয়া বৰষুণে দি আছে।
অ', বহুত বেছি, ইমান বৰষুণ। বাকী খব খবৰ ভালনে ঘৰত।
অ', আছোঁ আৰু সকলোৱে ভালে, তহঁতৰ ভাল।
ভাল তহঁতৰ পানে লাইট চাইট আছে নেকি অ'।
লাইট বৰ্তমানলৈকে আছে বাৰু বৰষুণ আহিছে যদি মানে পুৱা ৰ'দ দিছিল যে সেই সেই কাৰণে এতিয়া বৰ্তমানলৈকে আছে, তহঁতৰ ফালে নাই নেকি?
নাই, ফোন চোনত চাৰ্জে দিব পৰা নাই। অলপ আগতে আহিল তাৰপিছত ফোনটো চাৰ্জ দিলোঁ। ফোনটো চাৰ্জি তাৰে আগত ফোনটো চুই অ'ফ হৈ গৈছিল তোৰ, ফোনটো এনেকে চুইঅ'ফ, ফোনটো এনেকে চুই হৈ গৈছিল তাৰপিছত যোৱাৰ পিছত পুৰণি এলবাম চালোঁ জান।
অ', পুৰণি এলবাম পুৰণি ফটো সেইবোৰ চালি।
উম, তই তই চাইছো নে কেতিয়াবা আৰু মানে চাই কিনে এনেকুৱা লাগিছে নেকি এইবোৰ দিনলৈ যদি আৰু এবাৰ ঘুৰি যাবলৈ পালোঁ হয়।
হয় এনেকুৱা মানে এলবামবোৰ চালে এনেকুৱা লাগে সৰুতে মানে ভাল আছিল এতিয়ানো কিয় আমি ইমান ডাঙৰ হৈ গ'লো সৰুতে আমি সকলোবোৰ মানে ইমান ভালদৰে উপভোগ কৰিবলৈ পাইছিলোঁ আৰু সৰুতে কিবা এটা ভাল লাগিছিল কিন্তু আমি সৰুতে সেইবোৰ বস্তু বুজিব পৰা নাছিলোঁ বাৰু।
উম, ঠিকেই কৈছ দে, মানে আমি যিবোৰ ভ্ৰমণলৈ গৈছিলোঁ- সেইবোৰ, মানে এতিয়া ভাবো- তেতিয়া চাগে আমি কিমান ফূৰ্তি কৰিছিলো, সেই ভ্ৰমণত যে আমি গৈছিলোঁ।
অঁ' তাকেই মই ফটোবোৰ দেখিলে- এ এনেকুৱা লাগে কি সঁচাকৈ আমি গে গৈছিলোঁ নে তাত? আৰু সেই জেগাটোত আছিলোঁ নে আমি সঁচাকৈ তেনেকুৱা লাগে। কিন্তু, সেই ফটোবোৰ যে এটা দুটা ফটো মাৰিছিলোঁ ফটো উঠ- উঠিছিলোঁ সেইবোৰ দেখিলে মানে- এনেকুৱা লাগে তেতিয়াৰ যুগত মানে অ যিহেতু আমাৰ এ- মানে ই স্মাৰ্টফোন নাছিলে এই কেমেৰাবোৰেৰে মানে যিটো যিটো- দুটামান ফটো উঠিছিলোঁ সেই দুটাই মানে আমাৰ বাবে- বহুত মূল্যৱান হয়। আৰু সেই দুটা নাথাকিলেতো আমি এতিয়ানো কেনেকে মনত পেলাব পাৰিলোঁ হয় আমি যে ফুৰিবলে গৈছিলোঁ বা আমি- এই বস্তুবোৰ দেখিছিলোঁ, কিন্তু সেইবোৰে মানে এতিয়া মূল্যবান হয়।
সেইটোৱে মানে- এতিয়া চা এতিয়া চবৰে হাতত মোবাইল ফোন আছে এতিয়া মই তোৰ কিবা এটা ফটো তোলালে- সেইটো এটা স্মৃতি হৈ ৰৈ যাব আমি ভৱিষ্যতে চাব পাৰিম, বা মই যদি- তই যদি মোক কিবা তোল সেইটোও ৰৈ যাব কিন্তু, আগতে তোৰ সিমান এটা মবাইল ফ- ফন নাছিলে কেমেৰা আছিল, সেইকাৰণে সেই কেমেৰালে এখান এখনে ফটো আমি- তুলো সেইখনে আমাৰ কাৰণে স্মৃতি হৈ ৰৈ গৈছে। মানে এট- এটা এটা বস্তু বহুত বেছি মূল্যৱান হয় আৰু। তেতিয়াৰ দিনত আৰু এতিয়াতো আমি- য'তে ত'তে মোবাইলটো ওলাই খালি ফটো মাৰি থাকো, ফ- তাই মাৰি থাকো আৰু কিছুমান এনেকুৱা মূহুৰ্ত আছে চাগে আমি সেইবোৰ ল- বলে নাপালো, মোৰ এনেকুৱা লাগে।
অঁ তেনেকুৱাতো বহুত মুহুৰ্তই আছে চাগে এতিয়া মানে আমি মুহূৰ্ত মুহূৰ্তই- আমি ফটো তুলি থাকিব পাৰোঁ, আমি এইটো ভাল লাগিছে আমি এইটোৰ লগত ফটো তুলো কিন্তু, - সেই সময়ত আমাৰ তাতে যদি আমাৰ ভাল মুহূৰ্ত আছে সেইখিনি সময়ত আমাৰ তাতে কেমেৰা নাথিকা- নাথাকিবও পাৰে আমি সেইখিনি সময় জাগে- ফটো নুঠিলোৱে চাগে তেনেকুৱাও হ'ব পাৰে, কিন্তু পুৰণি এলবামবোৰ দেখিলে- এনেকুৱা লাগেই সঁচাকৈ কি আমি যদি আকৌ উভতি যাব পাৰিলোঁ হয়। আৰু সৰুতে আমি এনেকৈ ভাবিছিলোঁ ডাঙৰ হ'লে ভাল হ'ব, কিন্তু- এতিয়া ভাবোঁ সৰুতেই ভাল আছিল, এতিয়া বহুত প্ৰেছাৰ হয়।
অঁ তই ঠিকেই কৈছ কিন্তু আৰু মানে যদি কবলৈ যাওঁ, - সৰুতে এ কিবা এটা ভাল আছিল আৰু সৰু আমাৰ আগৰ দিনতটো ৰেডিঅ' আছিল ৰেডিঅ'ত য- তত আমি গান শুনিবলৈ পাইছিলো আজিকালিতো তোৰ মোবাইল ওলাই ৰেডিঅ'ত এটা টাইম দি আছিল কি ৰাত- ইমান সময়ৰ পৰা ইমান সময়লে মানে- এইটো গান বাজিব বা এইটো নাম বাজিব। আৰু- গধূলি হোৱাৰ লগে লগে এইটো সময়ৰ পৰা এইটো সময়লে আমি যে- মানে মই আৰু আইতা ককাহঁতৰ- দিনত মানে তেতিয়া আইতা ককাৰ লগত বহি কিনে একেবাৰে সেইটো টাইমলে যাওঁ। সময়ত বহি থাকো একে বৰগীত শুনিবলে কিবা শুনিবলে আগতে বহুত শুনিছিলোঁ বৰগীত। তই ভাল পাৱ নে এনেই বৰগীত শুনি?
অঁ ভাল লাগে বৰগীত শুনিও, বৰগীতবোৰ শুনিলে কিবা এটা- অঁ' ভক্তি ভাৱ আহি যায় আৰু বৰগীতবোৰ বুজিবও বহুত- টান কিন্তু যদি আমি বুজি পাওঁ তেতিয়া আমি সঁচাকৈ সেই প্ৰকৃত অৰ্থটো আমি বুজি পালে আমাৰ কাৰণে বহুত ভাল আৰু এই আগৰ দিনত মানে যেতিয়া ৰেডিঅ' আছিল মাহঁতে কৈছে আ বৰগীতৰ সময় যেতিয়া আছিল সেইখিনি সময়তে আমি বহি বৰগীত শুনি থৈ শুনি থকা আছিলোঁ বা ৰেডিঅ'টো এটা জাগাত থৈ সকলোৱে শুনি থকা আছিল সেই বস্তুটো
উম তই ঠিকে কৈছ দে ঠিকেই কৈছ মানে আৰু মানে কেনেকুৱা হয় তোৰ আগৰ দিনৰ কথাবোৰ বেলেগে আছিল এতিয়া সেই টিভি চিভি ওলাল আইতা ককা এতে কয় কি এতিয়া হে তহঁতে বোলে টিভি চাৱ আগত যে আমি ৰেডিঅতে শুনিছিলোঁ এটা এনেকে সময় দিয়া থাকে আমি বোলো কি অ তেনেকুৱাই আছিল চাগে আৰু সৰুতে মনতো নাই আৰু কিন্তু আৰু যদি আমি ফ'ট কথা কবলৈ যাওঁ এতিয়া কিন্তু এটা কথা ভাল হৈছে আমি ফটোটো তুলি কিনে ৰাখি থৈ দিব পাৰো যেনেকে মই তোক প্ৰথমতে কৈছিলো চাগে আমি কিছুমান এনেকুৱা মুহুৰ্ত আছিল যিবোৰ আমি স্মৃতি হিচাপে ৰাখিব লাগিছিল কিন্তু আমি নাৰাখিলোঁ কিন্তু এতিয়া আমি সেই বস্তুতো ৰাখিব পাৰো আমি চব বস্তুৱে এনেকে এতিয়া মানে স্মৃতি হিচাপে ফটো তুলি কেনে ৰাখি থৈ দিব পাৰো মোবাইলত হয় নে নাই ক
হয় হয় কিন্তু মানে আগতকৈ বহুতখিনি আপগ্ৰেড হৈছে আৰু মানুহৰ বাবেই ভাল হৈছে কিন্তু কি হৈছে এতিয়া মানুহে কিবা এটা মুৰ্ত হৈছে সেইটোৱে সামাজিক মাধ্যমত দি দিলে এনেকুৱা মানে নিজৰ আ ডেইলী আপডেটবোৰে মানে আ-ম সামাজিক মাধ্যমত দি দিয়ে আৰু সেইবোৰ দেখি কিছুমান মানুহে মানুহ এনেকুৱা আছে মানসিক চাপ পদ ভোগে মানে এইটো কৰিব নালাগে বাৰু সেইটো সেই মানুহটোৰে দোষ হয় মানে ধৰি লওক কোনোবা এটা ভাল ব্যক্তি বা বহুত প্ৰসিদ্ধ ব্যক্তিয়ে মানে নিজৰ কিবা ডেইলী আপডেটছবোৰ আ-ম মানে সেই ছ'চিয়েল মিডিয়াত দি আছে সামাজিক মাধ্যমত দি আছে আৰু সেইবোৰ দেখি মই নিজৰ অ মানে জীৱনৰ লগত তুলনা কৰিছোঁ মোৰ এইটো নাই তো মই এইটো ম মোৰ মানে দুখ লাগিছে এইটো নাই মোৰ এইটো এনেকুৱা নহয় মোৰ মোৰ জীৱনটো কিয় এনেকুৱা হ'ল অকলশৰীয়া হৈ আছোঁ তেনেকুৱা এইবোৰ চিন্তাধাৰাই মানুহক অকলশৰীয়া কৰি তুলিছে কিন্তু
হেল্ল'
অ শুনিছানে
অ শুনিছো শুনিছো তই শুনিছ নে
অঁ অঁ
অ তই ঠিকে কৈছ আৰু এতিয়া চা হা সামাজিক মাধ্যম কিছু সামাজিক মাধ্যমত কিছুমান এনেকুৱা বস্তু দিয়ে তোৰ যিবোৰ মানে দেখিলে এনেকুৱা লাগে কি ইহঁত চাগে ইমান কষ্ট কৰা নাই কিন্তু সিহঁতেহে জানে কিমান কষ্ট কৰি কিনে সেই ফলটো পাইছে মানে আমি মানুহবোৰে এতিয়া কেনেকুৱা হৈছে ভাবো কি সহজে পাইছে চাগে কিন্তু এনেকুৱা নহয় সেই মানুহতো কিমান কষ্ট কৰিছে আমি সেইটো নেচাওঁৱে আৰু কেতিয়াবা চা কেতিয়াবা এনেকুৱা হয় বস্তুবোৰ দিয়ে দি কিনে কেতিয়াবা এনেকেও লিখি দিয়ে কি মই কষ্ট কৰিছিলো কিন্তু মই ভাল ফল নেপালো ত'তেতিয়া এনেকুৱা লাগে কিয় এইজনে কষ্ট কৰিছিল! কিন্তু কোনোবাই যদি জিকি যায় আমি সেইটো নাভাবো কি সি কষ্ট কৰিছিল নে কৰা নাই সেনেকুৱা হৈ কিছু কেতিয়াবা সামাজিক মাধ্যমত সেইবোৰ চালেও মানে এনেকুৱা লাগে কি অ- এনেকুৱা।
অ সেইটোৱে আৰু- এটা মানে বেয়া দিশ কি হৈছে সামাজিক মাধ্যম বা এইবোৰৰ- যি মানে ইণ্টাৰনেটৰ পৰা মানুহৰ ধৈৰ্য্যটো কমি গৈছে এই যি এক- এক মিনিট বা দুই মিনিট, বা ত্ৰিছ ছেকেণ্ডৰ যে এইবোৰ ভিডিঅ'বোৰ চাই বা ৰিলচ- চাই, সেইবোৰ দেখি মানে মানুে এক মিনিটতে বা- দুই মিনিটতে নতুন নতুন কণ্টেণ্ট পাই থাকে আৰু সেইবোৰে মানুহৰ ধৈৰ্যটো কমাই দিছে আৰু- দীঘলীয়া সময়ৰ বাবে মনোযোগ দি থাকিব নোৱাৰে।
উম তই ঠিকেই কৈছ দেই এইটো কথা আৰু- মানুহে মানে, আগৰ দিনতে ভাল আছিলে আগৰ দিনত। এটলিষ্ট তোৰ মানুহে মবাইল চবাইল এইবোৰ একো না ছিল ৰেডিঅ'তে যি শুনিব পাইছিল পৰিয়ালৰ লগত- মানুহৰ লগত কথা পাতিছিল এতিয়া কাৰো সময় নাই চবে ব্যস্ত হৈ যায় আৰু এনেকুৱা ব্যস্ত নহয় কিবা বহুত- তৰ্কাৰ কাম কৰি আছে। চবে সেই মোবাইল টিভি লেপটপ কম্পিউটাৰ চব সেইয়ে আৰু। এতিয়া মই কেতিয়াবা মোৰ- কাষৰ আৰু কেইজন মানি মানে বন্ধুক যদি মই লগ কৰিবলৈ যাওঁ। খুব বেছি আমি পাঁচ মিনিট কথা পাতো তাৰ পিছত আমি ফোনকে চাই থাকো ফোনকে টিপি থাকোঁ। ত মই ভাবো কি সেইটো কৰিব নালাগে। বেলেগক ক'লে কি হ'ব ময়ে এনেকুৱা, ফোনটো পালে আৰু মোক একো নালাগে। আগৰ দিনতো সেইকাৰণে ভাল আছিল কি মানুহে মানুহৰ লগত সময় কেনেকে কটাই সেইটো জানিছিল।
সেইটোৱেই আৰু আগৰ বস্তুটোক মানে- বেলেঞ্চ কৰিবলৈ এই নতুন বস্তুবোৰ আনিছিল আৰু মানে- মানুহে যাতে যোগাযোগ মানে দূৰৰ মানুহবিলাকৰ লগত আগতে যোগাযোগ কৰা- টো মানে অলপ অসুবিধা আছিল কিন্তু এইটো- তেতিয়া মানে সেইটো, সুবিধা কৰি দিছে কিন্তু সুবিধাটো মানে এনেকুৱা- আহ হেৰি কৰি লৈছে মানুহবিলাকে মানে- আহ মোবাইলটো ভাল- কামত যদি ব্যৱহাৰ কৰে ভাল হ'ব কিন্তু- অবিৰাম মোবাইল চাই আছে বা অবিৰাম- সেইবোৰতে ব্যস্ত হৈ আছে মানে অদৰকাৰী বস্তুত যদি ব্যস্ত হৈ আছে তে তেন তে নিজৰে ক্ষতি কৰি আছে কিন্তু। মানুহে মানে সকলো বস্তু বেলেঞ্চ কৰি চলিব জানিব লাগিব।
সেইটো তই একদম ঠিকে কৈছ এতিয়া চা এজন ভাল ছাত্ৰ আছে যিজনে পঢ়িব খোজে। ভৱিষ্যতে কিবা ডাঙৰ মানুহ হব খোজে সেইজনে ধুনীয়াকে- সেইজনে ধুনীয়াকে তোৰ মানে ভালকে পঢ়িব। ভালকে তোৰ জ্ঞান লব। অনলাইন এ এতিয়া চা কিছুমানে কয় অনলাইন শিক্ষাটো ইমান এটা ভাল নহয় কিন্তু মই নাভাবো। যোনে ভালকে অনলাইন শিক্ষাটো ব্যৱহাৰ কৰিব জানে তাৰ কাৰণে বহুত বেছি ভাল। এতিয়া কোনোবাই বোলে এনেই বোলে ক্লাছটো এনে লগাই থলে- লগাই থৈ কিনে বোলে নোহোৱাই হৈ গ'ল মানুহতো বোলে ক'ৰবাত বোলে গেম খেলি থাকিল কিবা খেলি থাকিল। সেয়া সেইটো নিজৰ ওপৰত কথা সি নিজে ভাল হব বিচাৰিছে নে বিচৰা নাই ভৱিষ্যতে। অ মই সেইটোকে ভাবো। আৰু কি, এনে চবৰে ভাল দিশ আৰু বেয়া দিশ থাকে। এতিয়া ভালকে ব্যৱহাৰ কৰিব জানিব লাগিব, তই যেনেকে কলি বেছিকে যদি ব্যৱহাৰ কৰো সেইটো আমাৰ কাৰণে বেয়া হৈ যায়। বাকী আজি তোৰ লগত মোৰ উম বাকী এ মোক মানে মা মাতি আছে তোৰ লগত মই পিছত কথা পাতিম নেকি?
অ হ'ব হ'ব কোনো কথা নাই হ'ব।